হেল্ল'। হেল্ল'। অ'। কি কৰিছো?
এইয়া ভাত বনাইছো। এ ভাত বনাই আছো।
অ'।
ভাত বনালি? হেল্ল'।
অ' মইও গৈছ
অ'। অ' কি বনালি?
অ',
হা?
হেল্ল'
অ', ডালি বনালোঁ।
অ', আৰু?
অ', শুনিছো।
আৰু কি বনালি?
হা, মই এ
আলু বেঙেনা ভাজিলো। অ', তই কি বনালি? হা? অ'। অ', হয়।